অ' নে?
অ' কি কৰি আছে?
অ' আছো ৰ'বা আছো, আছো। আপনি কি কৰি আছে?
অ', ভালে আছোঁ দিয়া। অ' খবৰ পাতি ভাল?
মই এয়া আছোঁ আৰু এনে অলপমান গাটো বেয়া আছে। সেইকাৰণে অলপ মানে - চৰ্দি জ্বৰ নিচিনা হৈ আছে সেইকাৰণে আছোঁ আৰু।
খবৰ পাতি ভাল?
অ', ভাল ভাল। আপোনাৰ?
মোৰো ভালে দিয়া।
অ', এই বেছি মোৰ মানে চৰ্দি জ্বৰ অলপ হৈ আছে, সেইকাৰণে অলপ বেছি ভাল নহয়।
অহ।
অহ।
আজি মানে এটা বিষয়ত কথা পাতিলোঁ হয়। পাতিব পাৰিবানে?
হ', পাৰিম পাৰিম, নিশ্চয় পাৰিম। কোৱাচোন কোৱা কোৱা, কি বিষয়ত কথা পাতিবা?
আজি আমি স্বাস্থ্য আৰু পৰিষ্কাৰ পৰিচ্ছন্নতাৰ ওপৰত অলপমান কথা পাতো আহা।
অ', হয় হয় হয়, বহুত বিশে ভাল টপি, ভাল বাৰু, ভাল বিষয় এইটো আৰু। প্ৰচেছ- টোৰ কথাও আজি কথা পাতিব পাৰি, আহা।
অ', এয়া কোৱাৰ পচ- অ', মই প্ৰশ্ন সুধিব খুজিছিলোঁ যে, তোমাৰ মতে সুস্থ স্বাস্থ্য - কিয় ইমান গুৰুত্বপূৰ্ণ বুলি ভাৱা?
অ'। অ', মোৰ মতে সুস্থ স্বাস্থ্য মানুহৰ জীৱনৰ আটাইতকৈ ডাঙৰ সম্পৰ্ক।
যোনে - শৰীৰ আৰু মন সুস্থ থাকিলে মানে, পঢ়া-শুনা, কাম-কাজ বা দৈনন্দিন জীৱনৰ স- সকলো দায়িত্ব ভালদৰে পালন কৰিব পাৰি।
অহ।
হয়নে। তাৰপিছত আৰু আমাৰ এইটো স্বাস্থ্যই প্ৰকৃত সম্পদ আমাৰ জীৱনৰ।
ঠিকে কৈছা তুমি। আমাৰ যদি সুস্থ আৰু ভাল স্বাস্থ্য থাকে। তেতিয়াহে আমি নিজৰ, নিজৰ স্বাস্থ্যটো ভালকে ৰাখিব পাৰিম।
হয় হয়, ঠিকে কৈছা তুমি। পিছে, সুস্থ থাকিবলৈ আমি কি কি অভ্যাস গঢ়ি তোলা উচিত বাৰু? কোৱাচোন তুমি।
মোৰ মতে, আমি যদি প্ৰতিদিনে সময়মতে উঠিব লাগে। উঠিব পাৰোঁ। আৰু আমি যদি সুষম আহাৰবোৰ খাওঁ, - আৰু নিয়মিতভাৱে আমি যদি ব্যায়াম কৰোঁ, -
অহ।
তেতিয়াহ'লে আমাৰ, আমাৰ শৰীৰটো সুস্থ হৈ থাকিব।
হয় হয়।
এ' ক'ব গ'লে মোৰ মতে, আমি যদি ভা-অভ্যাসটো ভাল কৰি ৰাখোঁ, তেতিয়াহ'লে আমাৰ - শৰীৰটো ভালদৰে থাকিব।
হয়। ঠিকে কৈছা, ঠিকে কৈছা। আমি তোমাৰ কথাটো ম-মতামত আমি - পুস্থ, প্ৰতিদিনা সময় মানে আমি - পয়-প্ৰসুস্থ হৈ থাকিব লাগে। ওখ মাৰ খাই থাকিব লাগে। হয়।
অহ। পিছে কোৱাচোন, তোমাৰ মতে পৰিষ্কাৰ পৰিচ্ছন্নতা কিয় দৰকাৰ বুলি ভাবা তুমি?
হা', মোৰ মতে, পৰিষ্কাৰ পৰিচ্ছন্নতা বজাই ৰাখিলে বহু ৰোগৰ পৰা ৰক্ষা পাব পাৰি অ'।
অহ।
তাৰ মানে আৰু ঘৰ, বিদ্যালয়, চৌপাশ পৰিষ্কাৰ খেলে সুস্থ পৰিৱেশ পৰিৱেশ সৃষ্টি হয়। আৰু মই ভাবো যে পৰিষ্কাৰ- পৰিচ্ছন্নতা প্ৰতিজন মানুহৰ দায়িত্ব।
নিশ্চয়- নিশ্চয়।
অ, আৰু পৰিষ্কাৰ মেইনটেইন কৰি থাকিলে আৰু জ্বৰ কাহ, চৰ্দি এইবিলাকৰ পৰা ভাইৰাছৰ পৰা অলপ পৰিত্ৰাণ পাব পাৰি।
অ, ঠিকে কৈছা তুমি।
অ।
নিয়মিত আমি যদি নিয়মিত ভাৱে আমাৰ ঘৰ বা চোতাল আদি চাফা কৰি ৰাখোঁ।
অ।
তেতিয়াহ'লে আমাৰ শৰীৰটো বহুতত বীজাণু বা বেক্টেৰিয়াৰ পৰা আমাৰ বাচি থাকিব।
হয়- হয়- হয়- হয়।
এতিয়া পিছে ব্যক্তিগত পৰিষ্কাৰ পৰিচ্ছন্নতাৰ বাবে আমি কি কি কৰিব লাগে বুলি ভাবা তুমি?
ক'ব গ'লে মোৰ মতে আমি যদি সময়মতে আহাৰ খাওঁ আৰু জাংক ফুড বোৰ কম কৰি দিওঁ খোৱা। বহুত খোৱা।
উম, হুম।
আৰু যদি আমি নিয়মিত ভাৱে খেল- ধেমালি বা ব্যায়াম আদিবোৰ কৰোঁ।
অ।
তেতিয়াহ'লে আমাৰ শৰীৰটো সুস্থ থাকিব। আৰু লগতে আমি বিদ্যয়ালয় বা ঘৰৰ চৌপাশত টো আমি পৰিষ্কাৰ কৰিব লাগে।
হয়- হয়।
এ মই ক'ব খোজোঁ যে এইবোৰ অভ্যাস যদি আমি গঢ়ি উঠো। তেতিয়াহ'লে আমি আমাৰ শৰীৰটো হওঁক, আমাৰ পৰিৱেশটো সুস্থ থাকিব।
হয়- হয়- হয়।
পিছে কোৱাচোন তোমাৰ অ, পিছে কোৱাচোন তোমাৰ মতে সুষম আহাৰ খোৱাটো কিয় দৰকাৰ বুলি ভাবা?
মোৰ মতে, সুষম আহাৰ খোৱাটো দৰকাৰ কাৰণ সুষম আহাৰ খালে আমি ভালদৰে থাকিব পাৰোঁ। আৰু সুষমাৰ খালে আমাৰ জীৱনটো মানে এ পৰি মানে কি হয়, বেমাৰ আজাৰ কম হয়। আমাৰ ডাইজেচন বা আমাৰ হেৰি ডাইজেচনটো আমাৰ ঠিকে থাকে। মই এই ভাবোঁ যে সুষম আহাৰ ফালে আমাৰ জীৱনটো পৰিষ্কাৰ পৰিচ্ছন্নতা আৰু অলপ বেছি হয় আৰু।
অ, ঠিকে কৈছা তুমি। সুষম আহাৰবোৰ খাই থাকিব লাগে।
ধৰক, শক্তিশালী হয় শৰীৰটো।
অ।
পিছে তুমি নিয়মীয়াকৈ ব্যায়াম কৰিলে কি কি লাভ হয় বুলি ভাবা?
মই ক'ব গ'লে মোৰ মতে, আমি যদি ব্যায়াম কৰোঁ নিয়মিয়াত ভাবে। তেতিয়াহ'লে আমাৰ শৰীৰটো সুস্থ আৰু সবল হৈ থাকিব। আৰু লগতে মনটো আমাৰ সুস্থ বা সতেজ হৈ থাকিব। আমাৰ মানসিক চাপ বোৰো কমিব তেতিয়া।
উম।
এ ক'ব গ'লে মোৰ মই মোৰ মতে প্ৰতিদিনে যদি আমি কিছু সময় ব্যায়াম কৰোঁ‌ তেনেহ'লে আমাৰ আমাৰ শৰীৰটো সুস্থ হোৱাত বহুত যথেষ্ট সহায় হ'ব।
হয়-হয়-হয় ঠিকে কৈছা, ঠিকে কৈছা। পিছে তোমাৰ মতে হাত ধোৱাৰ অভ্যাসটো কিমান গুৰুত্বপূৰ্ণ বুলি ভাবা?
অ', ক'ব গ'লে মোৰ মতে আমি খোৱাৰ আগতে বা চৌপাশত ব্যৱহাৰ কৰাৰ পিছত চাবোনেৰে হাতটো ধুবা ধুবাটো ধুব লাগে বোলো ধুব লাগে আৰু এইটো দৰকাৰ হয় মানুহৰ। আমি যদি হাত নুধো তেতিয়া হ'লে বহুতো বীজাণু বা বে ক্তেৰিয়া আমাৰ হাতত, হাতৰ জৰিয়তে আমাৰ শৰীৰত সোমাব।
হয়।
এতিয়া আমাৰ বিভিন্ন ধৰণৰ বেমাৰ হোৱাৰ সম্ভাৱনা থাকে সেয়ে মই ভাবোঁ‌ যে আমি হাত ধুব লাগে আমি কিবা বস্তু খাবলৈ গ'লে বা কিবা বস্তু খোৱাৰ পিছত।
হয় হয়। ঠিকে কৈছা তুমি।
পিছে, পিছে কোৱাচোন বিদ্যালয় আৰু ঘৰৰ পৰিৱেশ পৰিষ্কাৰ ৰাখিবলৈ আমি কি কি কৰিব পাৰোঁ বুলি ভাবা?
অ', মোৰ মতে আৱৰ্জনা নিৰ্দিষ্ট ঠাইত পেলাব লাগে আমি।
অ'।
আৰু প্লাষ্টিক আমি য'তে ততে পেলাব একেবাৰে নালাগে। আৰু চৌপাশটো সদায় পৰিষ্কাৰ কৰি ৰাখিব লাগে, মোৰ মতে পৰি পৰিষ্কাৰ পৰিৱেশে সুস্থ জীৱন গঢ়ে আমাৰ জীৱনত।
অ'-অ' ঠিকে কৈছা তুমি, আমি আমাৰ ওচৰৰ চৌপাশ আৰু চৌপাশটো ভালদৰে ৰাখিব লাগে আৰু প্লাষ্টিক য'তে ত'তে পেলাব নালাগে।
হয়, হয়-হয়।
ঠিকে পিছে তোমাৰ মতে পৰ্যাপ্ত টোপনি কিয় দৰকাৰ বুলি ভাবা?
অ', ক'ব গ'লে মোৰ মতে আমি যদি পৰ্যাপ্ত টোপনি লওঁ তেতিয়া হ'লে আমাৰ শৰীৰতটো আৰু মনটো দূৰত তে সুস্থ থাকিব। আৰু ইয়াৰ ফলত আমাৰ কাম কৰাৰ শক্তি আৰু মনোযোগটোও বৃদ্ধি পাব। সেয়ে মই ভাবোঁ‌ যে আমি প্ৰতিদিনে সময়মতে আমি শুব লাগে।
হয়।
ক'ব গ'লে ভাল টোপনিয়ে সু-স্বাস্থ্যৰ এক গুৰুত্ব স্বাস্থ্যটো ভাল ৰখাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।
হয়-হয়। ঠিকে কৈছা, ঠিকে কৈছা। ভাল টুপনি সঁচাও বহুতো গুৰুত্বপূৰ্ণ হয় জীৱনত।
অ', পিছে কোৱাচোন ভৱিষ্যতে তুমি সুস্থ থাকিবলৈ আৰু কি কি কৰিবা?
অ', মই নিয়মীয়াকৈ ব্যায়াম কৰিম আৰু পুষ্টিকৰ আহাৰ খাম। আৰু পৰিষ্কাৰ পৰিচ্ছন্নতা বজাই ৰাখিম। লগতে সময়মতে শুই বা সময়মতে উঠাৰ অভ্যাসো গঢ়ি তুলিম জীৱনত।
অ'।
মোৰ মতে ভাল অভ্যাসে সুস্থ জীৱনৰ পথ হয়।
নিশ্চয় নিশ্চয়, আমি সময়মতে যদি আমি খাওঁ বা পৰিষ্কাৰ পৰিচ্ছন্নতা আদি বজাই ৰাখো তেতিয়া আমাৰ। বহুতো ভাল দেখা যায় আৰু আমাৰ স্বাস্থ্যটো সুস্থ থাকে তেতিয়া।
হয় হয় হয় ঠিকে কৈছে ঠিকে কৈছে পিছে কোৱাচোন তোমাৰ মতে স্বাস্থ্যক মানুহৰ আটাইতকৈ ডাঙৰ সম্পদ কোৱা হয় কিয় কোৱা হয় বুলি ভাবা?
অ মোৰ মতে ক'ব গ'লে আমাৰ যদি স্বাস্থ্যটো সুস্থ থাকে।
অ
আমি যদি ভালদৰে আমি কামবোৰ কৰোঁ তে আমাৰ আমাৰ স্বাস্থ্যটো সুস্থ থকাৰ ফলত আমাৰ কাম কাজবোৰো বেছি ভাল হ'ব
হয় হয়
আৰু অসুস্থ হ'লে পঢ়া শুনা চাকৰি বা আন কামতো মন নালাগিব তেতিয়া এ মই ভাবো যে স্বাস্ স্বাস্থ্য নাথাকিলে আন সকলো সকলো কাম কৰা সম্ভৱ নহয়
হয়
মই ভাবো যে স্বাস্থ্য মানুহৰ বাবে আটাইতকৈ ডাঙৰ গুৰুত্বপূৰ্ণ হয় স্বাস্থ্যটো ভাল ৰখাটো
হয় হয় ঠিকে কৈছে ঠিকে কৈছে ফাৰ্ষ্টৰ পৰা হোৱাটাকে গুৰুত্বপূৰ্ণ হয় আমাৰ কাৰণে
অ পিছে তুমি কোৱাচোন তুমি দৈনন্দিন জীৱনত স্বাস্থ্য ভাল ৰাখিবলৈ কি কি কৰা
মই মই মোৰ মতে মই সময়মতে উঠো পুষ্টিকৰ আহাৰ খাওঁ আৰু যিমান পাৰে নিয়মীয়া মই ব্যায়াম কৰোঁ
অ
আৰু লগতে পৰ্যাপ্ত টোপনি ল'বলৈ মই চেষ্টা কৰো দে হক সদায় আৰু মোৰ মতে নিয়মীয়া জীৱন হ'লে সুস্বাস্থ্যৰ মূল আধাৰ হয় আমাৰ জীৱনৰ
অ নিশ্চয় নিশ্চয়
তেওঁ কৰোঁ মই, উম
অ
পিছে তোমাৰ মতে জাংক ফুড বেছি খালে কি কি অসুবিধা হ'ব পাৰে বুলি ভাবা
ক'ব গ'লে মোৰ মতে আমি যদি অত্যাধিক জাংক ফুড খাওঁ তেতিয়া আমাৰ শৰীৰতো বিভিন্ন সমস্যা দেখা দিব পাৰে আৰু স্বাস্থ্যৰ ওপৰতো বেয়া প্ৰভাৱ পৰে ইয়াৰ ফলত
হয় হয়
সেয়হে মই মই কওঁ যে ঘৰুৱা আৰু পুষ্টিকৰ খাদ্য আমি খোৱাতো অধিক ভাল বুলি মই ভাবো শেষত কবলৈ গলে সুস্থ খাদ্যভাগে সুস্থ জীৱনৰ আহাৰ বুলি ক'ব পাৰি
উম
আবে ময়ো দৈনিক ঘৰুৱা খাদ্যই খাওঁ
হয় হয়
পিছে কোৱাচোন তুমি পৰি পিছে কোৱাচোন তুমি পৰিষ্কাৰ পৰিচ্ছনতা বজাই ৰাখিবলৈ আমি কি কি অভ্যাস গঢ়ি তুলা উচিত বুলি ভাবা
মোৰ মতে নিয়মীয়াকৈ হাত ধুব লাগে অ আৰু প্ৰতিদিনে গা ধুব লাগে পৰিষ্কাৰ কাপোৰ পিন্ধি থাকিব লাগে আৱৰ্জনা নিৰ্দিষ্ট ঠাইতে পেলাব লাগে য'তে ত'তে পেলাই দিব নালাগে
অ'
মোৰ মতে, এই সৰু সৰু বেগবোৰে বহু ৰোগৰ পৰা আমাক সুৰক্ষা দিয়ে।
নিশ্চয়, নিশ্চয় আমি যদি এনেদৰে ভালদৰে ৰাখো। আমি কাপোৰ কানিবোৰ ভালদৰে পিন্ধো আমি- লেতেৰা, লেতেৰা বস্তু বিলাক নালাৰো বা লেতেৰা বস্তুৰ সম্প সম্পৰ্কত নাহো। তেতিয়াহ'লে আমাৰ স্বা সুস্থ স্বাস্থ্যটো বহুত সুস্থ থাকিব।
হয়, হয় হয় সেইটো ঠিকে কৈছে
ঠিকে আছে দিয়া, তোমাৰ লগত আজি স্বাস্থ্যৰ বিষয়ে কথা পাতি ভাল লাগিল।
হয়, হয়, হয় মোৰো ভাল লাগিল মইও বহুত কথা জানিলো এতিয়া আৰু বেমাৰ আজাৰ অলপ পৰা পৰিত্ৰাণ পাব পাৰিম ম, শিকি লওঁ মই তোমাৰ পৰা।
অ' ঠিকে আছে দিয়া কেতিয়াবা আৰু ফোন কৰিম।
হয় হয় ঠিক আছে দিয়া।
ইহঁতে,